হেল্ল'
বাপৰে বহুত দিনৰ মূৰত ফোনটো লাগিলে তোমাৰ
অঁ হয় নেকি
হেল্ল' অঁ ক'ত আছিলা ইমান দিন
এ আছিলো ৰবা ঘৰতে ক'ত থাকিম আৰু তুমি
মও ঘৰতে আৰু পিছে আজি বহুদিনৰ পিছত আজি তোমাক এনেদৰে কথা পতাৰ সুযোগ এটা পাইছোঁ আৰু ত অলপ কথা পাতিব পাৰি যদি তুমি
পাৰি পাৰি কোৱা কি কথা
এ তোমাৰ লগত কথা পাতিলে মোৰ মানে সেইটো যিটো কলেজীয়া জীৱন আমি পাৰ কৰিছোঁ তাৰে মানে অসংখ্য স্মৃতি একেলগে মনত আহি যায় হে, যেন বহু বছৰ আগৰ সেই দিনবোৰ এতিয়া ঠিক আগৰ দৰে সতেজ হৈ আছে মোৰ মনত ক'বলে গ'লে
হয় নেকি মোৰো তোমাৰ একে অনুভৱ দিয়া আৰু যিটো আমাৰ কলেজৰ যিটো পুৰণা স্মৃতি আছিল আমি কলেজত যেনেদৰে আছিলো তোমাৰ ধৰি লোৱা ক্লাছ কৰাই হক তোমাৰ বা তোমাৰ কেটিনত যোৱাই হওঁক তোমাৰ ধৰি লোৱা আন কিছুমান কাম যে কৰিছিলোঁ সেইবিলাক কথা ভাবিলে মানে মনটো মানে আৰু মানে দৌৰি যায় ন সেই পুৰণি স্মৃতিবোৰ ঘূৰি যাবলৈ সেই কলেজীয়া দিন আছে সেই কলেজীয়া দিনবোৰলৈ যাবলৈ আমাৰ
হয় দিয়া বৰ্তমান সময়ততো মানে সকলো এতিয়া নিজৰ নিজৰ কাম কাজত বা নিজৰ নিজৰ দায়িত্ব তাত ব্যস্ত থাকে দিয়াচোন সেইকাৰণে ধ আগৰ দৰে বহি শান্ত মানে কথা পাতিবলৈও সময় নাই কাৰো কিন্তু ভাবিলে আচৰিত লাগে আৰু সেই দিনবোৰ কিমান শান্তিৰে বা কিমান মজা কৰিছিলো কবলৈ গলে
হয় দিয়া মানে তোমাৰ ধৰি কলেজৰ প্ৰথম দিনটোক ধৰি তোমাৰ কলেজৰ একদম শেষৰ দিনটোলৈ মানে কিমান আমি ফূৰ্তি কৰিছিলোঁ তোমাৰ অঁ ক'ৰবালৈ ফুৰিবলৈ যোৱা হওক বা কলেজতে তোমাৰ আড্ডা মৰা হওক ক'বাত পুখুৰী পাৰতে হওক মানে কিমান কি কৰা নাছিলোঁ আমি তো বহুত ক'বলৈ গ'লোতো আৰু বহুত বহুত আছে ন আমাৰ স্মৃতিবোৰ ধৰি লোৱা আমি কমন ৰুমতে বহি কিনে কিমান গেম খেলিছিলোঁ ধৰি লোৱা ক্লাছবোৰ আমি কেতিয়াবা কেতিয়াবা মানে নকৰোঁ আৰু নকৰি ফুৰিবলৈ যাওঁ ক'বাত ক'বাত ফুৰিবলৈ যাওঁ আমি ধৰি লোৱা লগৰ লগতে কেণ্টিনত বহি চাহ খালোঁ কেতিয়াবা আমি পৰঠা খালোঁ তো কেতিয়াবা আমি আমাৰ আমি আমাৰ কলেজখনে এপাক ঘূৰি আহিলোঁ কলেজৰ ৰুমবোৰে চাই আহিলোঁ কলেজৰ মানে যিবিলাক অহ ষ্টাফ আছে সেই ষ্টাফক আমি খবৰ লৈ আহিলো কিমান কি কৰা নাছিলো ন কলেজৰ সময়ত সেইবিলাক দিন সচাই দিয়া বহুত মানে মধুৰ আছিল আৰু
তাকে মানে ভাবিলে কিমান আচৰিত লাগে প্ৰথম যিটো বছৰ আছিল কলেজৰ সেই বছটোত কোনেও কাকো চিনি পোৱা নাছিল বা কোনেও কাৰো লগত ইমান ভালদৰে কথা পতা নাছিল কিন্তু যেতিয়া আমি দ্বিতীয় বছৰত ভৰি দিছিলো ধৰা তেনেকে আমাৰ এটা বন্ধুসকলৰ এটা যিটো দল সেইটো দল হৈ গৈছিল কোনে ক'ত যায় কোনে কেতিয়া আহিব কলেজত বা আজি যাবনে নাই সেইবোৰ আলোচনা কৰাই হওক বা বিভিন্ন ক্ষেত্ৰত একেলগে ক্লাছ নকৰা তুমি যে ক'লা ক্লাছ নকৰি ঘুৰা ফুুৰাৰ ক্ষেত্ৰত বা ধৰা ছাৰ বাইদেউহত ক কোন যদি নাথাকে ক্লাছৰ পৰা ওলাই কিনে ঘুৰি থাকা কলেজৰ ভিতৰত মন গলে ক্লাছ কৰা মন নগলে ক্লাছ নকৰা বা ইফালে ইফালে ঘূৰি ফুৰা সেই দিনবোৰ কবলৈ গলে মানে বহুত মধুৰ আছে আৰু আৰু আমিতো কিমান ফুৰিছিলো বা কিমান আনন্দ কৰিছিলো আৰু এই কলেজত যে অনুষ্ঠান বোৰ হৈছিল বিভিন্ন ধৰণৰ অনুষ্ঠান তাতেও আমি কিমান নাচিছিলো
হয় দিয়া একদম মানে ঠিক কথা কৈছে আৰু আৰু তোমাৰ আমি প্ৰথম দিনটো কলেজৰ মনত আছে তোমাৰ আমি যি সকলোৱে একো চিনি নোপাওঁ বেলেগক সুধি সুধি নিজৰ ৰুমবিলাক ওলাইছিলোঁ নিজৰ ৰোল নম্বৰটো বিচাৰি পোৱা নাছিলোঁ তাতে মাৰি থকা সেনেকুৱা বেলেগক সুধি সুধি গৈছিলোঁ প্ৰথম ক্লাছটোতে আমি ধৰি লোৱা এই লাষ্টতত বহি যে আমি কথা পাতি আছিলোঁ লাষ্টৰ প্ৰথম ক্লাছটোতে প্ৰথম ক্লাছটোতে তোমাৰ আমি চিনাকি হৈছিলোঁ তাৰপিছত আমি যে লাহে লাহে প্ৰথম কেইদিন মানে প্ৰথম এক এমাহটো মানে প্ৰত্যেক দিনাই আৰু কলেজ ক্লাছলৈ গৈছিলোঁ ক্লাছ কৰিছিলো গোটেই দিনা বেগটো পুৰা ভৰি থাকে কিতাপেৰে বহিৰে কলমেৰে আৰু যেতিয়া তোমাৰ সেই দিনবোৰ যাই আছিল আৰু তেতিয়া তেতিয়া লাহে লাহে আমি সেই ক্লাছ বোৰ কমাই দিছো ন কেনেকুৱা দিন হ'ব লাগিব ন সেইবোৰ মানে প্ৰথম কেইদিনতো পুৰা আছিল পুৰা আমি যজ আছিল পুৰা পুৰা একদম উৎসাহ আছিলে আৰু যেতিয়া যেতিয়া কলেজলৈ টাইম গুচি গ'ল তেতিয়ালৈ তেতিয়া তেতিয়া তেতিয়া মানে আমাৰ যিবিলাক ক্লাছৰ যিটো সংখ্যা ক্লাছৰ সংখ্যাও কমি আহিছে দিনক দিনে ধৰি ক'বলৈ গ'লে আৰু
উ তাকে মানে কলেজত ইমান সময় কটাইছো মানে প্ৰথম বছৰটোত প্ৰথম বছৰৰ যিটো প্ৰথম ক্লাছ আছিল সেইটোতো মই মানে যাবই নোৱাৰিলো ক্লাছ ৰুম বিচাৰ বিচাৰিলো ইফালে ইফালে নাপাওঁহে নাপাওঁ তাৰপিছত মই যোৱ লকে গম পালো যে প্ৰথম যিটো ক্লাছ আছিল আমাৰ সেই ক্লাছটো শেষে হৈ থাকিল আৰু তাৰ পিছত তোমাৰ বাকী কেইটা ক্লাছ কৰিলো একেবাৰে যায়ে প্ৰথম দিনাাই লাষ্টৰ বেঞ্চত বহা বা লাষ্টৰ বেঞ্চত বহি কাকো চিনি নাপাওঁ এনেকুৱা। মানে এটা কিবা বেলেগ অনুভৱ আৰু কাকো চিনি নোপোৱা কাক মাতিবা বা ধৰা তুমি তুমি যদি মাতিব বিচাৰা তোমাক মাতিব নে নাই সেনেকুৱা ক্ষেত্ৰত ভাবিবলৈ গলে বহুত চিন্তা হৈছিল কিন্তু পিছলৈ ধৰা সেই বন্ধু বোৰে যিবিলাকক আমি চিনি চিনি নাপাওঁ সেইবোৰে মানে বহুত আপোন হৈ পৰিছিল আৰু দ্বিতীয় বছৰটো
হয় দিয়া একদম ঠিক কথা হৈছে আৰু তোমাৰ সেই কলেজত তুমি কলাই যিবিলাক সাংস্কৃতিক অনুষ্ঠান হৈছিল সেই অনুষ্ঠানত যেতিয়া আমি ধৰি লোৱা এই তোমাৰ যেতিয়া নতুন যিবিলাক ছাত্ৰ ছাত্ৰী আমি লোৱা প্ৰথম গৈছিলো তাৰ পিছত যে আমাৰ ফেচাচ পাতিছিল তাতে যে আমি কিমান নাচিছিলো ন আৰু মানে আমাৰ এতিয়াও মনত আছে ন এতিয়াও চাগে তোমাৰ লগত সেই ভিডিঅ'বোৰ আছে চাগে ন কৰা আমি যে কিমান নাচিছো সেই গানবোৰত যেতিয়া গায়কজনে গান গাইছিল আমি কিমান মানে আমাৰ তাৰ মানে যিটো লগৰ এটা মানে সমূহ হৈ গৈছিল সেই লগৰ সমূহৰ লগত আমি জঁপিয়াই জোপাই নিজৰ কাপোৰ হওক নিজৰ আহ নিজৰ কাপোৰ মানে ঘামত তিতি গৈছিল ন আমাৰ চুলি হওক তোমাৰ কেনেকুৱা মানে এটা ফূুৰ্তি আছিল ন মানে ভৰি হওক তোমাৰ গা হওক মানে বিষাই গৈছিল মানে উঠিব নোৱাৰে আৰু মানে গাটো কিন্তু তথাপিও আমি জঁপিয়াই আছিলো তথাপিও আমি মোবাইলটো লৈ কিনে সকলোবোৰ ভিডিঅ' কৰি মানে মোৰতো এতিয়াও সেই মুহৰ্তবোৰ মনত আছে আৰু কিমান যে আমি চিঞৰিছিলোঁ ন মানে বহুতেই দিয়া মানে ভাবিলে মানে কিবা লাগি যায় আৰু
আৰু ধৰা পৰীক্ষাৰ সময়ত পৰীক্ষাৰ সময়ত সবৰে চিন্তা পৰীক্ষাৰ সময়ত ইটোৱে সিটোক ফোন কৰা কি আহিব কি নাহিব বা পৰীক্ষা কেতিয়া যাবা কেতিয়া আহিবা একেল আৰু যে আমি পৰীক্ষাৰ সময়ত গণিতৰ বিষয়টো দিনা যে সকলে এটা সময়তে একেলগে উঠি আহিছিলো কোনে একো নাজানে লিখিব পৰা নাছিলো ত সেই দিনবোৰৰ কথা ভাবিলে মোৰ এতিয়াও মনটো মানে ভাল লাগি যায় আৰু কবলৈ গলে আৰু সেই মানে সেই কথা সেই কলেজীয়া জীৱনৰ বিষয়ে কবলৈ মানুহৰ আগতো বৰ ভাল লাগি দিয়াচোন যে আমি ধৰা এনেদৰে পাৰ কৰিছিলো নিজৰ কলেজীয়া জীৱন আৰু যিটো আমাৰ শেষৰ দিন আছিল ধৰা যিদিনাখন আমি শেষৰ বাবে শেষৰ দিন আৰু পৰীক্ষাৰ এই শেষৰ দিনটোত যে আমি সকলোৱে ইটোৰ চাৰটত নাম লিখা সিটোৰ চাৰটত নাম লিখা তাৰ পিছত একেলগে চবে যে আমি ফুৰিবও গৈছিলো ফটো উঠিছো কিমান ভিডিঅ' কণ বনাইছো
হয় দিয়া মানে বহুতে আমি ক কৰিছো আৰু আৰু তোমাৰ এই আৰু যিটো কলেজ আছে ন সেই কলেজ জীৱনটো আমাক মানে এটা বিষয় বক্তি জ্ঞান সেইটো নিদিয়ে নহয় আমাৰ বৰন্ব আমাক কি দিয়ে আমাক তোমাৰ বন্ধুত্ব দিয়ে আমাক তোমাৰ আমি যেনে কেনেকে কাম বিলাক কৰিব লাগে মান দলীয় কাম বিলাক বা তোমাৰ কেনেকুৱা আমি যিটো নেত নেতৃত্ব মানে এজন আগতীয়া হয় মানে কোনে এজন মানে নেতৃত্ব ল'ব কোনো এটা কামৰ যিবিলাক কোনো ধৰি লওক কিছুমান সাংস্কৃতিক অনুষ্ঠানত আগভাগ লোৱা নিজৰ যিটো ভয় আছে সেই ভয়টো গুচোৱা সেইবিলাকো আমাক কলেজীযাযে জীৱনে বহু সহায় কৰিছে এইবিলাক কৰোতে আৰু তোমাৰ আনৰ লগত চিনাকি হোৱা নতুন নতুন মানুহৰ লগত চিনাকি হোৱা মানে বহুতে মানে সহায় কৰিছে আৰু কলেজৰ জীৱনটো ক'বলৈ গ'লে আৰু মই ভাবো আৰু কেতিয়াবা ভাবিছিলো আৰু কলেজত থাকোতে মানে ধৰি লোৱা আমি যিবিলাক ভৱিষ্যতক লৈ যিবিলাক কিমান সপোন দেখি দিলো ন গোটেই কেইটাই তুমি যেতিয়া আমি যেতিয়া পঢ়ি আছিলো তেতিয়া আমি কৈছিলো যে মই মই এইটো হম মই সেইটো হম মই অমুকটো হম মই ভহুকটো হ'ম মানে কিমান কি সপোন আছিল ন আমাৰ তেতিয়া মানে ভাবি গ ভাবিবলৈ গলে মানে বহুতেই মানে মধুৰ স্মৃতি আছিল আৰু মানে এতিয়াও মানে ঘূৰি যাব মন যায় আৰু সেইবিলাক এ নকবা আৰু মানে মনত এ পৰি গ'ল মোৰ চব বিলাক কথা
আৰু তুমি যদি আজিৰ দিনটোত সেই পিছলে ঘূৰিছোৱা আৰু তেতিয়া তুমি বুজিবা ধৰা হয়তো কিছুমান সপোন আমি পূৰণ হৈছে আমাৰ কিছুমান হয়তো সলনি হৈছে আৰু কিছুমান হয়তো সপোন এতিয়াও অপেক্ষাত ৰৈ আছে যে আমি পূৰণ কৰিম কিন্তু সেই সপোন দেখাৰ যিটো সাহস সেই সাহসটো কিন্তু আমাক কলেজ জীৱনে দিছে দিয়া আৰু তোমাৰ মানে সময় যিমানে আগবাঢ়িব আৰু মোৰ বিশ্বাস আৰু যে কলেজ জীৱনৰ যিবিলাক স্মৃতি সেই স্মৃতিবোৰ আৰু মূল্লবান আৰু স্মৰণীয় হৈ যাব সকলোৰে জীৱনত ত' তুমি এই ক্ষেত্ৰত কি ভাবা
এই একদম মানে মই তোমাৰ কথাত একমত আৰু মানে জীৱনৰ আমাৰ যিবিলাক ভাল লগা মুহুৰ্ত আছিল যি আমাৰ অভিজ্ঞতা আছিল যি তোমাৰ সময়ৰ লগে লগে মানে সেইবিলাক মানে সময়ত আমি সেইবিলাক কলে জীৱনত যি মগ্ন হৈ গৈছিলো আৰু সেই সময়ত তোমাৰ সেই যিটো স্মৃতি আছিলে স্মৃতিৰ যিটো বন্ধু বান্ধৱীৰ লগত হাই ধেমালি কথা পাতিছিলোঁ শিক্ষকক ধৰি লোৱা আমি শিক্ষকৰ প্ৰতি কিমান কেইটামান শিক্ষকৰ প্ৰতি আমাৰ ভয় আছিল কেইটামান শিক্ষকৰ আমি ভাল পাইছিলোঁ মানে ক্লাছবোৰ কৰিছিলোঁ ক্লাছবোৰ মানে ধৰি লোৱা লাষ্টত বেঞ্চত বহি আমি অলপমান তাত তেওঁ আড্ডা মাৰি দিছিলোঁ কথা পাতি আছিলোঁ মে কিমান কি কৰা নাছিলোঁ আৰু আৰু ইমান সময় ধৰি যে সকলোবোৰ স্মৃতিৰ কথা আলোচনা কৰিলোঁ ন আমি তো মোৰ বহুত ভাল লাগিল দিয়া আজি মানে মনটো বহুতেই মানে আনন্দিত হৈ গ'ল সেই পুৰণা স্মৃতিবোৰ আৰু সোঁৱৰনি দি কিনে মানে এটা অনুভৱ কৰিছো মানে আমি কিমান মানে নিজৰ বাস্তৱ জীৱনত মানে ভেটি ধৰিছো যে আমাৰ যিবিলাক পুৰণা ভাল স্মৃতি আছে ন সেই স্মৃতি বিলাক আমি মানে পাহৰি গৈছো আৰু সেইবিলাক স্মৃতি লৈ আমি পিছলৈ থাকিব লাগিব ন ত সেইবিলাক স্মৃতি আমি যাতে সদায় মনত কৰি থৈ দি আৰু মনত তেতিয়াে আমাৰি জীৱন আছে জীৱনটো ভালদৰে আগবাঢ়ি যাব আৰু
হয় দিয়া মানে আমিটো বেছি সময় কথাও পতা নাইকিয়া আৰু এই কম সময়তে ইমান বোৰ ম্মতি মনলৈ আহি আছে এটাৰ পিছত এটা কবলৈ মানে ভাষা নাই আৰু শেষ কৰিব নোৱাৰা তুমি কৈ বাৰু কেতিয়াবা আশা কৰিম আৰু গোটেই যিবিলাক কলেজীয়া জীৱনৰ লগ বন্ধু আছে সকলোকে একেলগে লগ পাম বাকী বিশেষ আজিলৈ আৰু একো নকওঁ দিয়া বহুত গৰম পৰিছে পিছত কেতিয়াবা কথা পাতিম
হ'ব দিয়া হ'ব দিয়া